হয়, হয়, শুনিছানে?
অ', বন্ধু কি খবৰ?
আছো আছো ভালেই, তোমাৰ কি খবৰ?
হেল্ল'?
শুনিছা?
অ', অ', শুনিছো শুনিছো বন্ধু কি খবৰ?
আছো আছো ভালেই, তোমাৰ কি খবৰ?
ময়ো আছো ৰ'বা, বহুত দিন বোলো কথা বাৰ্তা নাই হোৱা আজি কথা পাতো অলপমান তোমাৰ লগত।
তাকে বাৰু কোৱাচোন।
মই।
হয়, হয়, কোৱা? মানে তাকে মানে কি হ'ব আৰু।
আজি বোলো মই গধূলি ফিল্ডলৈ গৈছিলো, তোমাক দেখা দেখা যেন পালোঁ কি খেলি আছিলা আজি ফিল্ডত?
এনেই অলপমান মানে ধৰা গধূলি সময়ত ধৰা আজিকালি ধৰা তোমাৰ খেল-ধেমালিটো কমিয়ে গৈছে ন', ত' সেইকাৰণে ধৰা অলপমান ভাবিছিলো লগৰ লগতে গধূলি সময়ত এ তোমাৰ এনে বেডমিন্টন অলপ খেলি আছিলো।
অ', আচ্ছা আচ্ছা মই দেখিলো দূৰৰ পৰা তোমাক।
বাৰু মই, গ'ম নাপালো দেই।
অ', নাই নাই মই আহি আছিলো আহি থাকোঁতে তোমাক দোখা পালোঁ, সেইকাৰণে মাতি নিদিলো আৰু খেলি থাকা বিজি আছি লা কাৰনে।
হয়।
সেয় ৰ'বা মইও ভাবিছো বহুত দিন আমি দুটাই কথা পাতিম কথা পাতিম কে আছিলো, এই ভাল টপিক এটাই পালোঁ আৰু তোমাৰ লগত। কথা পাতো নেকি আমি অলপ?
হয়, হয়, নিশ্চয় নিশ্চয়, কোৱাচোন?
তাকে তুমি বেডমিণ্টন যে খেলিছা আজি, বেডমিন্টন আৰু কিবা বেলেগ খেলিছিলা জানো?
মই মানে তোমাৰ স্কুলত বিদ্যালয়ত থকা সময়ৰ পৰাই তোমাৰ এ বহুত ধৰণৰ ধৰা খেল ধেমালি খেলি ভা ভাল পাওঁ। আৰু মানে যিকোনো খেলে নহওঁক কিয়, মই তাতে মানে ধৰা অংশগ্ৰহণ কৰোৱেই, কাৰণ খেলৰ প্ৰতি মোৰ, মই মোৰ মানে আকৰ্ষণটো বেছি, সেইকাৰণে আৰু। তাতে মানে ধৰা তোমাৰ দৌৰ প্ৰতিযোগিতা হওঁক, লগতে তোমাৰ মিউজিক চেয়াৰ। পাৰ- পানী, উঠা -বহা। আৰু বিভিন্ন ধৰণৰ কাবাডী, এনে ধৰণৰ মানে খেল বিলাক খেলিছিলো।
উম'। হয়ে দেখোন, মানে বহুতকেইটা খেলে খেলিছোঁ মানে এতিয়ালৈ।
হয়, হয়, কিন্তু ধৰা এতিয়া। ধৰা ব্যস্তৰ জীৱন হৈ গৈছে ন, ত' মানে যিমান খিনি ধৰা সময় পাওঁ কেতিয়াবা কে এতিয়া ধৰা মানে খেল খেলিবলৈ। আ' পিছ হুহুকি নাথাকো আৰু দিয়াচোন, যেতিয়া ধৰা। সময় সুবিধা পাওঁ। তুমি বাৰু খেলানে খেল?
খেলি আছো, বা ময়ো ফুটবল খেলি আছো, এতিয়া মাজে মাজে যাওঁ খেলিবলৈ ফিল্ডত। কেতিয়াবা, কেতিয়াবা, গধূলি এতিয়া আমাৰ ওচৰতে এইখিনিত এখন নতুনকে। সৰু পাম ফিল্ড এখন খুলিছে, মানে তোমাৰ একদম। বেছি ডাঙৰ নহয়। মাৰ ফুটবল খেলিবৰ কাৰণে এইখিনি ধুনীয়া হৈছে কিন্তু দেই, এতিয়া ফিল্ডত এনেকৈ যাবলৈও মানে ইমান। পুৰা ধুনীয়া এটা মানে। ৰুমৰ নিচিনাকে সাজি দিয়া হৈছে, টেৰেছ আছে। টেৰছৰ ওচৰত পুৰা একদম। ওপৰত পুৰা ধুনীয়াকে মাৰৰ্কিং চাৰকিং দিয়া আছে, এ ধুনীয়া লাগে। মই দুদিনমান খেলিলো তাতে, ভালে লাগিলে খেলি পিনে। পিছে তুমি এইবাৰ, ৱৰ্ল্ড কাপ চাইছিলা নে নাই?
কি কৈছা?
পিছে তুমি বোলোঁ এইবাৰ ৱল্ডকাপ চাইছিলা নে নাই?
আ ৱৰ্ল্ডকাপ মানে তোমাৰ গোটেইখিনি চোৱা নহ'ল, অলপমানহে চালোঁ, মানে সময় নাপালোঁ।
তে যিখিনি চাইছিলোঁ মানে সেইখিনি ধৰা চাই ভাল লাগিছিল দিয়াচোন। যথেষ্টখিনি কাৰণ মানে, এবাৰ মানে ধৰা তাতে তোমাৰ মনযোগ। বহি গ'লে আৰু বেলেগ কাম কৰিবলে মন নাযায়। কিন্তু মানে ধৰা আৰু মোৰ মানে বেলেগ কামো আছিলে, সেইকাৰণে মানে গোটেইখিনি মই চাব নাপালোঁ। তুমি চাইছিলানে বাৰু?
অ, মই চাই আছোঁ বাৰু, তোমাৰ যোৱাকালিৰ খেলাখনো ধুনীয়া হৈছে। যোৱাকালি তোমাৰ ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত আছিল নহয়, তোমাৰ ইংলেণ্ডে তোমাৰ ছটা গোল মাৰিলে, ফ্ৰান্সে চাৰিটা গল মাৰিলে, দুটা গল